হেল্ল'।
হেল্ল'।
অ' শুনি পাইছা?
শুনি পাইছো পাইছো শুনিছো শুনিছো। এয়া গছত ল'বহি তোমাৰ কথাই ভাবি আছো।
অ'।
উম।
আৰু পাইছো পাইছো আহ। তাৰ পিছত বাকী কোৱা হেৰি ভাত পানী খালা।
ভাত পানী খালো দেই তাৰপিছত তোমালোকৰ খোৱা হৈছে।
অ'।
হেল্ল'।
অ' শুনিছা।
কিবা নেটৱৰ্কৰ অসুবিধা হৈছে নেকি তাকে ধৰিবলৈ পৰা নাই অ'।
অ'।
তাকে কি বুলি কয় গৰম আজি কেনেকুৱা?
গৰম আজি বহুত দেই।
বহুত ন। কালিত কৈ পিছে আজি বেছি গৰম পাইছা নে নে কেনেকুৱা কি?
হ
কালিতকৈ গৰমটো আজি বেছি পাইছ নে কেনেকুৱা কি বোলো।
হা
কালিতকৈ কালিতকৈ মানে আজি বেছি গৰম পাইছো।
উম আজি মোৰ মোবাইলত দেখুওৱা অনুসৰি তেত্ৰিশ ডিগ্ৰী বুলি কৈছে।
অ'।
তাৰপিছত কি বুলি কয় আজি ক'লেও যোৱা হোৱা নাই তেতিয়াহ'লে গৰমত।
নাই আৰু আজিৰে তুমি
হা
আজিটো দেওবাৰ হয় ন।
আজি দেওবাৰ দেওবাৰে এনে মানুহবোৰ ওলাই যায় ফুৰিবৰ বাবে। তাকো গৰম দিনত। তাকে ভাবিছোঁ ময়ো তিনিটামান বজাত ওলাই যাম বুলি। কাৰণ তেতিয়া অকণমান ৰ'দটো কমিবতো অকমান ওলাই যাম বুলি ভাবিছো আজি।
অ'।
তাৰপিছত কোৱা।
সেই ডাঙৰকে আজি ওলাইছে কতো মানে ওলাই যাবলৈ নোৱাৰে মানে।
উম তাকেই আকৌ ইমান গৰম
উম।
তাকে মনলৈ এটা কথা মনলৈ আহিছে আৰু তাৰমানে। এতিয়া বিশ্বব্ৰহ্মাণ্ডত খনত আমি যেনেকে সৌৰ জগত এখন আছে নটা গ্ৰহ হয় আজিকালি আঠটা প্লুটোক ধৰা নহয়। তাৰ মাজত সৰু জগতৰ ভিতৰত আমাৰ আছে সূৰ্য সূৰ্য পোহৰ বিলাক ঠিক তেনেকুৱা ধৰণে এই বিশ্ব ব্ৰহ্মাণ্ডখন আৰু আছে এনেকুৱা ধৰণৰ সৌৰ যুগত এনেকুৱা ধৰণ পৃথিৱী আছে। আৰু তাতো কিছুমান ঠাইত এনেকুৱা ধৰণৰ আছে বোলে য'ত দুটা দুটা সূৰ্য আছে। আমাৰ এটা সূৰ্যই ইমান খিনি কভাৰ কৰিব পাৰা নাই যদি দুটা সূ্ৰ্য থকা হেতেন আমি থাকিব পাৰিলোহেতেন নেকি?
উম।
কিমান গৰম হল দিন চাচোন কিমান অনুভৱ কেনেকুৱা কি হ'ব বাৰু। হয়নে বাৰু, শুনা পাইছা নে।
শুনিছো শুনিছো, কয় যোৱা।
উম' তাকে তোমাৰ মাততো অকমান লাহেকৈ আহিছে আকৌ। কিবা শুনি নোপোৱা নোপোৱাও কিবা অনুভৱ হৈছে আকৌ।
উ শুনিছা নে মোৰ মাতটো।
মই শুনিছো যদিও অকমান অকমান আহিছে কেতিয়াবা লাহে লাহে আহিছে।
অ' মই বাহিৰত আছো সেইটো কাৰণে চাগে।
হ'বও পাৰে দেই।
উম।
তোমালোকৰ তাত টাৱাৰটো অকমান অসুবিধা নেকি বাৰু।
আমাৰ এইটো টাৱাৰ ভালকে পাই তোমাৰ।
অ' তাকে আকৌ।
উম।
তাৰপিছত তোমাৰ বান্ধৱী কেইজনী, খবৰ লৈছোঁ নে নাই গৰম দিনত।
কথা পতা হয় আৰু মাজে মাজে।
ফোনত ন, তাৰপিছত হেৰি এনে গৈ ডাইৰেক্টলি লগ পোৱা লগ পোৱা নাই হোৱা।
অ' এতিয়া নাই পোৱা দেই আজি তোমাৰ দুদিনমান আগতে লগ পাইছিলো আৰু।
আচ্ছা আচ্ছা, তাকে কৰ'বাত ফুৰিবলৈ যোৱা কথ কিবা এইবোৰ ভবা নাই নেকি গৰম চিজনত কাৰণ এই গৰম চিজনত সকলোৱে ফুৰিবলৈ যায় বিভিন্ন স্থানলৈ, নহয় জানো।
নাই বাৰু কিন্তু এতিয়া তোমাৰ গৰমটো যি পৰিছে এইটো গৰমত আৰু ওলাই গ'লে বেমাৰ হব
উম' হম' হয় হয়, বেমাৰ হোৱা সম্ভাৱনা খুব বেছি। গৰম বেছি, হয় ন বাৰু।
অ' বহুত বেমাৰ হয় ন মানুহৰ।
হয় হয় হয়। তাৰ পিছত কি বুলি কয় পিছে এতিয়াতো আমৰ বতৰ হৈ আছে। আম, কঁঠাল এইবোৰ খোৱা হৈছেনে বাৰু।
আম আমাৰ ঘৰতে আছে বাৰু কিন্তু কঁঠাল গছ নাই সেই ন আইতাই আনিছিলে কঁঠালৰ কঁঠাল আৰু খালো তেতিয়া।
উম, তাকে বতৰৰ ফল বতৰত খাব লাগে, উম।
অ' আম তোমাৰ খাই থকা হয় বাৰু এনে।
উম, আজি মই কেইবাটাও আম খালো দেই। এতিয়া মই য'ত তোমাৰ সৈতে বহি আছো এয়াও এই গছজোপা আম গছেই হয়। ইয়াত কিন্তু আম নাই যোৱাকালি এটা লাগি আছিল মই দলিয়াই পাৰি খাই দিলোঁ। উম, তাৰ পিছত ঘৰত আজি কেইটামান আম খালোঁ, ঘৰৰ কাষৰ আমজোপা খালোঁ, লিহিৰি আম নে কি বুলি কয় একদম সৰু, সৰুকে থপা থপ লাগে কিন্তু জুথৰি হৈ আছে দেই। পোক চোক নাই, খাবলে মিঠাই কিন্তু খালে আকৌ দাঁতত লাগি ধৰে।
অ'।
উম। তাৰপিছত সেই তেনেকৈ আৰু কঁঠাল আজিকালি প্ৰায় নায়েই বুলিব পাৰি কঁঠাল গছ আছে। সৰুতে কলিতে বেপাৰ লাগে। এইয়া কি বুলি কয় কি হয় আৰু বজাৰত, হা?
অ', কঁঠালৰ চবজি খাই ভাল পোৱা?
কঁঠালটো মই ইমান এ টা বৰ ভাল নাপাওঁ, মানে এশ ভিতৰত মুঠতে মই তিনি পাৰ্চেণ্ট মানহে ভালপাওঁ বুলি ক'ব লাগিব।
চবজি খাই ভালপোৱা নাই কঁঠালৰ! চবজি, চবজি খাই ভালপোৱা নে নাই কঁঠালৰ?
সঁচা কথা ক'বলৈ চবজিটোহে অকণমান ভাল লাগে দেই তাতকৈ। চবজিটোহে অকন ভাল লাগে। কিন্তু কঁঠাল মই পকা কঁঠালটো একেবাৰে ভাল নাপাওঁ আৰু কেঁচা, কেঁচা দৰচীয়া হ'লে ভাল লাগে। তাৰপিছত আমতো পা ইমান এটা বেয়া নাপাওঁ! এই কঁঠালটো ইমান এটা ভাল নাপাওঁ মই। বৰ গোন্ধাইও ঘৰ কাষত থাকিলে হয়।
উম, কঁঠাল আৰু তোমাৰ গৰম দিনত খাব নোৱাৰি।
নোৱাৰি, নোৱাৰি। আও, কঁঠাল খালে ঘামুচি হয়, উম, এনেকুৱাবিলাক। খুব হয়, মানে ঘামুচি। সেইটোয়ে আৰু। এতিয়াতো ঘামুচি ছিজন আহিছেই গৰম দিনত।
ইমান গৰম পৰিছে নহয়!
হুম। তাৰপা গছত তলত নে, ঘৰৰ ভিতৰত আছা?
এ, বাহিৰত আছোঁ দেই বাহিৰৰ বাৰান্দাতে বহি আছোঁ আৰু।
অ', মই যে গছত তলতেই, মই এই ঘৰত সোমাই থাকিব নোৱাৰো ইমান গৰমত।
উম, তোমালোকৰ, তোমালোকৰ সেফালে চাগে গছ গছনি আছে আৰু বহুত ন!
এইফালে বহুত গছ গছনি আছে, মই য'ত বহি আছোঁ ইয়াৰ কাষতে আছে লাগি আছে। হাবি, জংঘল, উম।
কি, কি ওলাই তোমালোকৰ ফালে?
হা' হা'?
ৰিৰ্জাভত এনে কি, কি ওলায়?
অ', ৰিজাৰ্ভখনত আচ আচলতে বহুতখিনিয়ে কিবা কিবি ওলাই বুলি ক'ব লাগিব কাৰণ এই ৰিৰ্জাভখন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰিৰ্জাভ।
তুমি চাগে নামটো শুনিছা নে দিহিং পাটকাই নামটো শুনিছা?
শুনিছোঁ
অ', দিহিং পাটকাই হৈছে আটাইতকৈ ডাঙৰ ইয়াত তিনিচুকীয়া ডিব্ৰুগড় এই দুয়োখন জিলা লাগি আছে লগতে অৰুনাচলৰ চাংলাং, লেকাং এই খিনি যি এই ঠাইলৈকে লাগি আছে মানে। কিন্তু এই ৰিৰ্জাভ খন ৰিজাৰ্ভ খনত বহুতখিনি কথা সোমাই আছে, যেনেকে ডিগবৈ অইল ৰিফাইনৰী যি উনৈছশ এক একানব্বৈ চনত স্থাপিত হৈছিল, হাতী খুদত তেল পাইছিল এই ৰিৰ্জাভৰ মাজতে পাইছিলে। এইখনেই ৰিৰ্জাভ, এয়া একেখনেই সংলগ্ন হৈ আছে মই যৰ পৰা বহি আছো। আৰু দ্বিতীয়তে, যি ষ্টীল ৱেপত য'ত চাইনা সৈতে যেতিয়া যুদ্ধ বিৰ্গ হৈছিল, দ্বিতীয় বিশ্বযুদ্ধ হৈছিল ঊনৈছশ বাষষ্ঠি চনত সেই ষ্টিল ৱেপত টো এই হাবিখনৰ মাজে নিৰ্মিত হৈছিল আৰু সেই পথটো এতিয়াও অহা যোৱা হৈ থাকে বা গৈ থাকে মানুহ মেইন ৰাস্তা এটি ৰ'দ বুলি কোৱা হয়, ষ্টিল ৱেপ পথত একচুৱেলি শুনা পাইছা নে? অ'। তাৰ পিছত এই ৰিৰ্জাভখন বিশেষভাৱে, বন্য হস্তি বিশেষভাৱে আছে। এনেকে হাতী তাৰ মানে, বন্যহস্তী মানে হাতী বাঘ আছে, ছয়টামান প্ৰজাতিৰ বাঘেই আছে চাগে? তাৰপিছত, দেওহাঁহ আছে এয়া নাহৰ ফুটকীয়া বাঘ, এনেকুৱা ধৰণৰ আছে তাৰ পিছত বৰ কাছ তাৰপিছত আৰু বিখাত সাপ উদাহৰণ স্বৰূপে ৰাজ ফেটি আছে, তাৰ উপৰিও এই যে গছত সেউজীয়া ৰঙৰ এবিধ বিষাক্ত সাপ আছে, যি বিষাক্ত সাপ আঠবিধ নে, বাৰবিধ, নে ছবিধ আছে সেইখিনিৰ ভিতৰত সেই বিষাক্ত সাপ ৰাজ ফেটি আৰু সেই গছত সেউজীয়াকে বগাই থাক থকা সেই সাপবিধো ইয়াতে পোৱা যায়, আৰু
অ'।
এই হাবিখনত অ', বহুত পশু-পক্ষী হৰিণা এইবোৰতো আছেই, তাৰ উপৰি অজগৰ সাপ আছে। যি মানে কি ক'ম আৰু অজগৰ সাপটো বহুত বস্তু যেনেকে চ কলি হওক এনেকুৱা ধৰণৰ জন্তু, জীৱ বিলাকক গোটাই গোটাই গিলি ৰাখে। তো এনেকুৱা হৈ হৈছেও আমাৰ ইয়াতে। ত' এইবিলাক ইয়াত খুব বেছিকৈ পোৱা যায়।
শুনা পাইচানে?
উম। তাৰপিছত এই হাবিখনত ইয়াত এই অঞ্চলটোত প্ৰায় বৰষুণ হয়, তুমি ঠাণ্ডা ছিজনতো প্ৰায় বৰষুণ পাবাই পোৱাতো, কিন্তু হ'লেও অন্যৰ তুলনাত প্ৰায় অন্য তুলনাত চাবলৈ গ'লে ইয়াত, নাইণ্টি পাৰ্চেণ্টে বৰষুণ হয়।
অ'।
উম, নব্বৈ শতাংশ ইয়াত বৰষুণ হয়। এই অঞ্চলডোখৰ আগতে এই জাপখন অভয়াৰণ্য হৈছিলে। তেতিয়া-তেতিয়া অভয়াৰণ্য ৰূপ আছিলে, দুহেজাৰ চাৰিশ চনত আ আচলতে এটা অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে। অসম চৰকাৰে, আৰু দুহেজাৰ বিশ চনৰ তেৰ' ডিচেম্বৰ চাগে, মোৰ সম্ভৱ? তেতিয়া ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰস্তাৱিত কৰিছিলে, আৰু দুহেজাৰ একৈশ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান কৰিলে, শুনা পাইছানে? অ', ৰাষ্ট্ৰীয় উদ্যানলৈ স্বীকৃতি প্ৰদান কৰিলে, আৰু তেতিয়াৰ পৰা আৰু এতিয়ালৈকে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, অসমৰ এখন সাত নম্বৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ধৰা হয়।
হেল্ল'।
ত' শুনিছো কৈ যোৱা।
অ' তোমাৰ মাতটো মানে তাকেই আকৌ। তুমি অ', অ' নাই কোৱা ন ময়ো আকৌ ভাল ধৰিব পৰা নাই সেইবাবে।
অ' কৈ আছো কৈ আছো শুনি ভাল লাগিছে তোমাৰ কথাবোৰ।
উম আৰু ইয়াত বিশেষ বিশেষকৈ কবলৈ গলে মানে। হাতী আৰু বান্দৰ। এইবিলাকৰ কাৰণে মানুহৰ অকমান হাৰাশাস্তি হৈ নোহোৱাও নহয় আহ। আহে বাৰীবিলাকত সোমাই শাক পাত নষ্ট কৰে। বাৰী খাবাৰ ঘৰ ভাঙে এনেকুৱা ধৰণৰ হৈছে আনকি আমাৰ নিজৰ ঘৰো ভাঙিছে হাতীয়ে। ঠিক এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে মানে।
হয় হয়।
উম। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এইখন এখন বহুতেই ডাঙৰ উত্তৰ পূৰ্বাঞ্চলক এক আমাজন বুলি কোৱা হয়। আটাইতকৈ ডাঙৰ এখন ৰিজাৰ্ভ ইয়াত তিনিচুকীয়া জিলাত তুমি আহিলে মানে আৰু কেইবাখনো তুমি পাবা যেনেকৈ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান পাবা। বৰজান ভেৰজান যে বৰজন পদুমণি পাবা। এইফালে দিহিং পাটকা এইকেইখন পাবা আৰু ইয়াৰ উপৰিও কেইবাখনো হিজাপ আছে। কেইবাখনো আছে তুমি এফালে মৃদং পৰা হাঁহ খাতি এনেকে বহুত কেইখন পাবা কিন্তু। এইখন আটাইতকৈ ডাঙৰ।
উম। বাৰু আজিলৈ হব নহলে ন।
হ'ব হ'ব।
অ' বহুত কথা পাতিলো মানে ন আৰু আজিলৈ হব কালিকে কথা পাতিম দিয়া।
নিশ্চয় নিশ্চয়।